হেল্ল' হেল্ল'
হেল্ল' অ চাউণ্ড আহ গ আছে হা হা চাওন আহি আছে অ নমস্কাৰ হ ভ্ৰমৰ কথা। ক আপুনি।
ভ্ৰমণৰ কথাকে ক উম আপুনি এতিয়ালৈকে মানে আপুনি কেতিয়াৰ পৰা মানে ভ্ৰমণ কৰিব ভাল পাইছিলে মানে কিমান সৰুৰ পৰা আৰু
ম কিমান কি কৰিছে আপুনি।
মানে কিমান সৰু কি কিমান সৰুৰ পৰা আপুনি ভ্ৰমণ কৰিব এ মানে ভাল পাইছিলে মানে জনা হৈছিলে যে ভ্ৰমণ কৰি মোকো ভাল লাগে
হয় মই যেতিয়া কিছুমান হিষ্টি কৰিলো আৰু তেতিয়া জগাই মই ভ্ৰমণ কৰিছোঁ। সেই সময় বহুত ভাল লাগিছে মোক
হয় হয়জ হয়ৰি
লাইক মই ৰেড ফৰ্ট উ কৰিছো অ কি হৈছে না হৈছে
অ
এটা মই ড্ৰেড ফ গৈ এইবাৰ গৈ আছো ত' মই সেই সময় মোক বহুত আনন্দ লাগিছে।
গ্ৰেট এ কি এ কি কৈছিলে আপুনি।
ফ ৰেফৰ্ট দিল্লী ৰেফৰ্ট
এইটো কত আছে অ হয় আহ আহ হয় হয়
আৰু আপুনি
অ মই মানে তেনেকে ভবা নাছিলো মানে যেতিয়া যেতিয়া লাহে লাহে ডাঙৰ হলো তেতিয়া মানে পাহাৰ। চাহাৰ এইবোৰৰ এইবোৰত মানে অলপ ইণ্টাৰেষ্টটো বাঢ়িলে যে পাহাৰত ক'ত কেনেকুৱা। কি কি ধৰণৰ কত কেনেকুৱা মানে।
তাত গৈছে নেকি আপুনি।
হয় মই বৰ্তমান মই শ্বিলঙতে আছো। ঘুৰিব আহিছো অকমান।
অ আহ অ
হয় এতিয়া মানে উম ঠাই ঠাইবোৰ চালো আৰু ভাল লাগিলে বহুত। মানে ইয়াৰ বতৰটো বহুত মানে ইমান গৰমো নহয় ইমান ঠাণ্ডাও নহয়। ঠাণ্ডা দিয়ে ৰাতি বৰষুণ আহ বৰষুণ কেতিয়া আহে ঠিক নাই।
গ্ৰুপ লৈ আহিছে আৰু পৰিয়ালৰ লগত।
গ্ৰুপ মানে আমি দুজন আহিছো ফ্ৰেণ্ড। উম আমি গ্ৰুপ নহয়।
হয় কোৱা াউণ্ড হেল্ল' হেল্ল'